আহ ভালনেে তোমাৰ আহ্ কি কৰি আছা?
এ কাপোৰ চিলাব ওলাইছিলো।
অ চাদৰ মেখেলা।
অ চাদৰ মেখেলা।
অ ব্লাউজো চিলোৱা নে?
অ হয়
অ এ কেনেকে লোৱা?
ন ডিজাইন ল লোৱাওঁ ব্লউজ।
অ অ এ ফুল ফুল দি দিয়া আৰু
ফুল চুল খিনি হেৰি দিব দিলে মানে হেৰি কৰি দিওঁ মানে কাটি পেলাই লগাই দিওঁ পি পিছৰ চাৰিটোলে। এনে আমি সেকে নিদো আৰু মানে কি কাপোৰ ফেব্ৰিক কৰা হ'লে এম্ব্ৰইডাৰী কৰা হলে। ত ফুল-চুল লগাই দিওঁ আৰু।
ময়ো এযোৰ লম মানে তোমাৰ পা।
হয়-হয়।
উম, মানে মোক-মোক মানে এনেকে উকাকে দিলে হল দিয়া।
অ-অ,
উ, মানে নামে সকামে পিন্ধি যাব কাৰণে লাগে যে,
অ', হয়-হয়। তাতে দিলে সেই কাৰণেহে লাগে। আহ, নাই আপুনি কি কৰি আছে এতিয়া?
মই আছো মই মানে তোমাৰ নাৰ্চাৰীৰ পৰা ফুল আনিছো ফুলৰ পুলি।
হয়-হয়,
তাৰ পিছত এ ফুলৰ পুলি কেইটা আনি ডাঙৰ কৰিলো কৰি, পেলাই তাৰপিছত তোমাৰ এতিয়া বিক্ৰী কৰিছো।
হয়, কেনেকে কৰিছে?
এটা তোমাৰ ষাঠি টকা।
অহ, অ
দুটাত তোমাৰ এশ বিশছ টকা।
উম-উম, ঘৰতে আছে ন নাৰ্চাৰী?
অ' ঘৰতে আছে, তুমি লগাইছানে?
নাই, নাৰ্চাৰী নাই, মই এনেই চিলাই, ফেব্ৰিক, এমব্ৰইডাৰী এইবিলাক কৰোঁ।
অ' অ',
সেইবিলাকতে
কৰি হেই কৰি বিকি কৰি আছা আৰু।
কৰি পেলাই বিকি কৰি থাকো।
অ-অ,
লাগে, যদি অৰ্ডাৰ দিব দি দিম বনাই পেলাই তেতিয়া।
চনী ধূপৰ বিচনীও বনাও নহয়।
হয়-হয়,
তোমাৰ বিচনী এনেকৈ কাটি পেলাই, চিলাই পেলাই কিনাৰটো তোমাৰ পটি লগাই তাৰপিছত ফিল লগাই দিওঁ।
অ'-অ',
অ', তোমাৰ হেৰিটো কি বুলি কয়, ফিল্ লগাই পেলাই সেয়া তোমাৰ নাল লগাই দিও দি। পেলাহে তোমাৰ বেচিছো এখনত তোমাৰ পঞ্চাশ টকাকে,
অহ-অহ অ' সেনেকে কৈ পেলাই আৰু কিবা এটা হেৰি পোৱা যায় যেনিবা।
অ
মই এনেকে কাপোৰ কানি আনি পেলাই বি বিক্ৰী কৰো এক্সট্ৰা চাদৰ আনি আনি পেলাই সেয়াও বিক্ৰী কৰো।
অ এক্সট্ৰা চাদৰ কেনেকে লোৱা,
এক। চাদৰ ধৰা মই তোমাক যদি লাগে, কেনেকুৱা পাৰি, পাৰিতো কথা আছে বা হেৰিয়ৰ কথা আছে সেইখিনি সেনেকে লৈ পেলাই তাৰ পৰা মই দোকানৰ পৰা আনি,
অ অ তোমাৰ গুল গুলপীয়া, পাৰি আছে নে,
অ গুলপীয়া পাৰি আছে,
অ। তোমাৰ দুখনমান মোৰ কাৰণে দিবাচোন, তুমি আহিবা নে? কি,
নহয় মই আকৌ তোমাৰ দি, পঠাব লাগিব তোমাকিব লাগিব তুমি ক' থাকা কেনেকৈ থাকা সেইখিনি জানিলেহে মই তোমাক দি পঠাব পাৰিম বা মই,
অঁহ মই তোমাৰ ঘৰতে আছো,
হয় হয়।
যেনিবা তুমি নহলে, পাৰিলে আজি ভাত,
অ অ হ'ব বাৰু উম অ অ মই যদি যাবলগীয়া হয় মই ফোন, কৈ পেলাই খবৰটো দি দিম,
অঁ অঁ ফোন কৰিবা উম, এতিয়া কি কৰি আছা?
এতিয়া সেই কাপোৰ চিলাবলৈ চিলাই আছিলোঁ কাপোৰ চিলাই হ'ল এতিয়া আকৌ মেখেলা এখন চিলাওঁ তাৰমানে, চিলাই কৰি লৈ পেলাও আৰু, আজি মেখেলা কাপোৰ, তিনি মেখেলা দুখন, দুখন তিনিখন চাদৰ দুখন দহি চহি বান্ধিব লাগিব বাৰু এতিয়া বান্ধা হোৱা নাই বান্ধিম আৰু,
অঁ অঁ। মোৰযোৰ তুমি দহিবাতি দিবাচোন।
অঁ অঁ। চাৰ বনাওঁ দৰকাৰ হ'লে বাৰু বনাওঁ কেতিয়াবা,
অঁ অঁ কি আছা বনোৱা।
চবেই বনাওঁ বনোৱাৰ ভিতৰত গাজ টেঙা। আম,
অ অ
তাৰ পা জলফাই
মই তোমাৰ আমটোকে দিবাচোন
অ অ
আমটোকে বনাও বনাই পেলাই
অ হ'ব বাৰু
উম তোমাৰ এয়া মই বাৰীলে আহিছো তোমাৰ শাক পাচলি কৰিছো যে। লাও তাৰপিছত ৰঙালাও। জাতিলাও এয়া জিকা ভোল সেয়া কৰিছো তোমাৰ ছিগিব হৈছে চি কাৰণে আহিছো তোমাৰ বিকি কৰিছো খাইছো আকৌ সে পেলনি যোৱাবোৰ গৰুকো খুৱাইছো
অ অ
হ তেনেকে হে কৰি আছো আৰু
অহ হয়
উম
মইও সেইবিলাকতো লাগি থাকো পোৱা কাপোৰ কানি ইটো সিটোতে
অ অ
তাকে কৰি মেলি আছোঁ আৰু চলি কৰি।
উম আজি কি বনাবা‌?
হেল্ল'।
আজি কি বনাবা?
আজি এতিয়া মই এতিয়ালৈকে বনাব পৰা নাই বনামহে অলপ দেৰিকে তাৰমানে মই কাপোৰ খিনি চিলাই লওঁ।
অ অ।
হৈ হোৱাৰ পিছতহে বনোৱা ছাইডলৈ যাম আও
মই তোমাৰ বনালো মাটিমাহ বনাইছো হেৰিত দি পেলাই খাৰ দি বনাইছো মাটিমাহ তোমাৰ ভেন্দি আলু তেনেকে ভাজিছ চো আও উম মাটিমাহটো খাই ভালে লাগে যেনিবা। উম মই তোমাৰ মাটিমাহ ওখোৱা চাউলৰ ভাতৰ লগতহে খাই ভাল পাওঁ।
অহ অহ
ওখোৱা চাউলৰ ভাতৰ লগত এই মাটি মাহতো নিমিলে আকৌ তোমাৰ উ ওখোৱা চাউল তো তোমাৰ মাংসৰ লগতো মিলে। উম মাংস তৰকাৰীৰ লগতো
উ
ছোৱালী কি কৰি আছে?
ছোৱালী, অ গ'ল স্কুল।
অ এইবাৰ কোন ক্লাছ পালেগে?
ইয়া এতিয়া হেৰি, বিয়ে, ছেকেণ্ড চেমিষ্টাৰ।
অ অ ডাঙৰ জনী আৰু,
অঁ হয়।
অঁ সৰু জনি?
তাই এতিয়া ফাইভত।
অঁ অঁ টিউচন দিছানে?
নাই নাই নাই।
অঁ অঁ। অ ডাঙৰজনী স্কুল গ'ল তাই এবাৰ ছিক্সত, তাৰ পৰা সৰুজনী আজি, কৰি থকা কাৰণে যাব নিদিলো আৰু,
উম উম। উ
বাকী তোমাৰ ভাল নহয় ন?
উম আছো দিয়া।
উম
কাপোৰ কানি কাৰোবাক লাগিলে, খবৰ খাতি দিবা,
অ অ আছে বাৰু।
দিবলে।
অঁ আছে বাৰু তেনেকে মোক কেইজনী মানে সুধিয়ে আছে বাৰু। কৈছে। কবা অৰ্ডাৰ পাওঁ নেকি, সুধিবিচোন মই আমি এনেকে কাপোৰ ল'ম। তাৰপিছত মই সিহঁতক বাৰু, কৈ চাম। তেনেহ'লে মই তোমাৰ কথা কব পাৰিম আৰু,
অঁ কবাচোন,
ঘৰত কি চৰাই পুহিছা নেকি?
অঁ মুৰ্গী আছে হাঁহ আছে, ছাগলী আছে বহুত আছে এনেকে আপেলাই
অ এই কি বিক বিকি বেছি চানে নেকি?
বিক্ৰী কৰো মানুহ পালে কোনোবাই বিচাৰিলে
এ তোমাৰ হাহ কিমান কেইজনীমান আছে?
হাঁহ আছে ছয় সাত জনী মান মতা হাঁহ আছে তিনটা মৰ্গী আছে দহ বাৰটামান
অ ছাগলী আছে গৰু আছে গৰু গৰু এজনী গাভিনী পৰিছে আকৌ ছাগলী তোমাৰ হাঁহি পোৱালি হল তোমাৰ পাঁচটা আকৌ মাইকী ছাগলী তোমাৰ চাৰিজনী এজনী মান গাভ ভিনিয়ে পুহি আছে উম
তাহ ম হেল্ল' হেল্ল'
কিয় ৰখি গলা যে হেল্ল' ঘৰত আ
আহ মাত বোৰ নোহোৱা হল যে হেল্ল' হেল্ল'
ঘৰত অহা নাই নেকি তুমি?
ন মিনিট চৌব্বিছ ছেকেণ্ড
হেল্ল'